কি খবৰ?
এই আছো ৰবা তোমাৰ ভালনে
ভাল ভাল কি কৰি আছা আজি
মই এই ঘৰতে আছো ৰ'বা এতিয়া গধূলি হল নহয় চাহ তাহ খাই উঠিলো
অ অ মই খালো বাৰু চাহ মানে গাখীৰে খালো ৰবা
অ হয়
তাকে তো এতিয়া খোজ কাঢ়ব যাম নেকি অলপ পিছত খচ কলিলে যাবে কিজানি
ভাল ভাল খোজ কঢ়া ভালেই এই তোমাৰ লগত আজি এটা বিষয় ওপৰত অকণমান আলোচনা কৰিম ভাবিছোঁ বিষয়টো হৈছে বানপানী কেনেকুৱা হ'ব
আৰ দেখন বানপানীৰ মেইন প্ৰধান সমস্যা অসমত
তাকেটো ইয়াক মানে এতিয়া জাতীয় সমস্যা বুলি ক'লেও ভুল নহয় এতিয়া ধৰা আমাৰ যিহেতু আমি মহানগৰীত থাকো মহানগৰীত থাকিলো এতিয়া তোমাৰ দহ পোন্ধৰ মিনিট বৰষুণ দিলে দিলে দেখোন আমি বানপানীৰ ওপৰত মানে কিমান সমস্যা হয় হয়নে
হয় হয় তাকেটো তোমাৰ বহুত সমস্যা হয় অ পাৰি আলোচনা কৰিবা
অ এই বানপানী লগত মানে মোৰো বহুত বহুখিনি মানে অভিজ্ঞতা আছে দেচোন বহুত তিতা মিঠা অভিজ্ঞতা আছে। তাৰে মই এটা অভিজ্ঞতা তোমাক আজি কওঁ মোৰ মানে যেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা মই পৰীক্ষা দিব মানে পৰীক্ষা দি আছিলোঁ সেইখিনি সময়তে মই মানে উম যাওঁতে মই পৰীক্ষা চলি আছিল ঠিক মই গনেেশগুৰি ফালে গৈ দিব গৈছিলো যাওঁতে মই বাছত গৈ আছো গৈ থাকোতে হঠাৎটো নেৰা নেপেৰা বৰষুণ আহিল আহোতে মই মানে তটো ফচি গলো এতিয়া চাৰিও ফালে বানপানী হৈ গ'ল ইফালে ত গাড়ী মটৰ বোৰো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱা ইফালে মই মানে ভগৱানৰ চিন্তা কৰিব ধৰি লও যে কি হ'ব মই আজি পৰীক্ষা দিব পাৰিম নে নাই এনে কৰাত মই আৰু বাছ পৰা নামি দিলোঁ নামি দি মই যিমান পাৰোঁ খোজকাঢ়ি গৈ মানে মই তেতিয়া অভিজ্ঞতা তেতিয়াৰ পৰা মানে বানপানীক মানে খুব ভয় কৰোঁ আৰু
হয় নেকি
হয় অ এনেকুৱা অভিজ্ঞতা হৈছে তোমাৰ এনেকুৱা কিবা আছে নেকি অভিজ্ঞতা বানপানীত
বানপানী মানে তোমাৰ মই আমাৰতো গাঁৱত মোটামুটি তোমাৰ হেৰিছিল বাৰটা আৰু বাৰৰ এটাটো ডাঙৰ বান্ধপানী হৈছিল তোমাৰ আৰু হেৰিত হৈছিল একৈশত নে বাইশত এটা আছিল ডাঙৰ
অঁ
অভিজ্ঞতা মানে সেনেকুৱা আৰু এ অলপ মানে কষ্টে মানে চোতালতো উঠিছিল যোৱা বাছৰ অ যোৱা বছৰটো তোৰ চোপালত মানে ঘৰত কিছুমানো গাঁৱত প্ৰত্যেক ঘৰতে সোমাইছে মানে আমাৰ মানে অলপ ওখ ওখ আছিল প্লেইনটো তাৰ কাৰণে মানে আৰু অলপ বাৰ উঠিছিলে মানে ঘৰত সোনমবা নাাপলাক মানে বহুত কষ্ট হয় বানপানীৰ দিনকেইটা।
তাকেইতো বহুত সমস্া এতিয়া মানুহৰ বয় বস্তু মানে আৰু তোমাৰ যিবোৰ মানে গৰু ছাগলী পশুধন তেওঁলোকৰো অসুবিধা হয়।
হয় হয় বহুত অসুবিধা হয় মানে, তোমাৰ নষ্ট হৈ যায় আৰু। তোমাৰ যিবিলাকে মানে এ শিবিৰত থাকিব লাগে কবাৰ ওখ জাগাত স্কুল বিলাকত সিহঁতৰো আৰু কষ্ট হয়
তাকেইতো মানে বানপানী আৰু কোৱা
তোমাৰ বানপানী মানে তোমাৰ হেৰি আমাৰতো ইয়াত ভিতৰনেই দি আছে তোৰ তুলি নে দি পাগলা দিয়া নে দিম
অ' হয় হয় নলবাৰীৰ ফালে ন তোমাৰ?
অ' ন হেৰি পাগলাৰিয়াতটো নলবাৰী আৰু পুঠি মাৰ অ' এই দুত নদী ভাঙিলে মানে বানপানী হবই আৰু। এই বানপানী তোমাৰ হয় হয়।
আৰু এই হেৰি খেতি বাতি বিলাকত একেবাৰে নষ্ট হৈ যায় বানপানীৰ সময়ত গাঁৱৰ তোমালোকৰ, হয়নে?
অ' খেতি বাতি নষ্ট েতোমাৰ একদম মানে, এ খেতি নষ্ট হৈছোয় কিছুমানে কিছ ৰোৱাৰ পিছত, এইবিলাক বেয়া হৈ যাপত চঠাইবলাকে হওক তোমাৰ বহুত কষ্ট কৰি হাজিৰা কামলা লগাই পিনই খেতি বাতি কৰে, তাতে মানে বহুত অসুবিধা হয় মান ক্পনলে।
তাকেইতো, এতিয়া হয় এতিয়া যদি মই ক'ব যাওঁ আমাৰ মানে বিশেষকৈ মহানগৰীখনত বানপানীৰ সৃষ্টি হোৱাৰ আমি প্ৰধান সময় কাৰণকেইটা কাৰণ হৈছে মই ভাবো আমাৰ মানুহেই। কাৰণ চাবা দেই মানুহ বিলাকে কি কৰে তেওঁলোকৰ ঘৰৰ এই জাবৰ জোথৰবিলাক তেওঁলোকে বান্ধিবিলাক নলা নৰ্দমাত পেলাই দিয়ে। নলা নৰ্দমাত যদি যাবৰ পেলায় তেতিয়াহ'লে পানী পানী ক'ৰ পৰা মানে যাব। পানীটোতো বন্ধ হৈ যায় স বন্ধ হৈ গ'লে আকৌ পানীখিনি ৰাজপথত আহি যায় সেই ৰাজপথত আহিলে আৰু পান বানপানী হ'বই কৃত্ৰিম পণৰ সৃষ্টি হ'বই, হয়নে?
হয় আৰু তোমাৰ হয় এই ভৰলতো তোমাৰ গোটেই মানে জ জাবৰ জোথৰেদি দেখোন একদম, হেৰি কৰি পেলাইছে। কন্ধত থাকিবা ন, তোমাৰ ভৰালি নদীটো তোমাৰ।
হয় আ
এইটোয়তো আৰু তোমাৰ গুৱাহাটীত মানে ড্ৰেইন বিলাকত এইবিলাক পেলাই দিয়ে যাব জোথৰ ম টা বস্তু, পানীত পানীতো যাব নোৱাৰা। পানীতো যাব নোৱাৰে, নোৱাৰিলে একদম উ পানী হৈ যায় তোমাৰ।
অ' চাৰিওফালে একেবাৰে অৱস্থা বেয়া মানে আমাৰ এতিয়া তুমি মানে এনেকুৱা হৈছে তোমাৰ গাঁৱতো শান্তি নাই, বা বানপানীৰ ফলত আমাৰ এই মহানগৰীতটো স চাৰিওফালে মানে বানপানীৰ বাবে হাহাকাৰ মানে পৰিস্থিতি।
আহ হা বানপানী কিন্ত মোটামুটি হোৱা নাই আজ আজি কিন্তো তোমাৰ একৈশ বাইশ মানৰ পৰা হোৱাই নাই আমাৰ ইয়াত। বাইশত হৈছিল। আছিল নেকি লাষ্ট বানপানীটো এই চৌবি‌শ, চাৰি পাঁচ বছৰ হোৱা নাই পানীটো।
হয় হয়।
এতিয়া কিন্তু অলপ হেৰি কৰিছে, চৰকাৰে মানে কি মাথাউৰি বিলাক
অ' এতিয়া বহুত ভাল কৰিছে কিন্তু এ ই আমাৰ আৰু আৰু গাঁৱ হৰিল তোমাৰ ঢুৱাখানৰ ফালে মানে লখিমপুৰ ঢকুৱাখানা এইফালে বানপানীত মানে এনেকুৱা পৰিস্থিতি কি হৈছিল আগতে তাৰে মানে মানুহৰ মানে কি ক'ম বহু মানুহ ঢুকাইছিল বান। পানীৰ ফলত বহু ধৰণৰ নষ্ট ক্ষতি হৈছিল। ক্ষেতিবাদীটো নষ্ট হৈছিলেই মানে তাতে বহুত সনি চাইছিলে আমাৰ বিশেষকৈ ঢকুৱা খানাত গলো।
হয় হয়, লক্ষিমপুৰত লক্ষিমপুৰ আৰু ধেমাজিতো পানী আগতে আমি সৰু থাকোঁতে মানে গম পাইছিলোঁ, লখিমপুৰৰ লখিমপুৰ আৰু ধেমাজিত বানপানী প্ৰথম হয় মানে খুব বহিছিল লখিমপুৰৰ ধেমাজি এইকিখন হেৰিত
অ বহুত হয়, এই এতিয়াও মই টিভিতে যোৱ কালি ন পৰহি মই চৰি চাই থাকোঁতে দেখা পালোঁ, এই লখিমপুৰ জিলাত মানে বানপানীৰ কবলত বহুতো মানে ক্ষ ক্ষতি ঘৰত পানী সোমাইছে, আৰু চাব দেই ঘৰ এখনত মানে যেতিয়া বানপানী হয় নহয়, তাৰপিছত বানপানীত শেষ হৈ যোৱাৰ পিছতো মানে এনেকুৱা নহয় যে আমি হাত সাৰি লওঁ, গোটেই বয় বস্তুৰ পৰা আদি কৰি তেয়া আচবাব চব মানে কিছু সময় ধ্বংস হৈ যায়, আৰু এদিন পলস পৰে যে ঘৰত মাটিবোৰ সোমাই থাকে। সেইবোৰ মানে চাফ চিকুণ কৰাত কিমান যে কষ্ট হয় মানে ভাবিব নোৱাৰা সেইকাৰণে।
তামান কষ্ট, মানে বজাৰতো আছেই।
হয়
মজ বহুত তোমাৰ ডায়ে
উম আৰু এই বানপানীৰ সময়ততো এতিয়া খোৱাাপানীৰো মানে হাহাকাৰ হয়, কৰে পৰিষ্কাৰ পানীটো। নাপায়েই ক'তো হয়নে?
হয় হয় হয় নাপায় নাপায় দমকলতো তোমাৰ দিগদাৰ হয় অলপ। আৰু তোমাৰ এই মই ক হয়। কালি যোৱাকালি নে কি ব অৰুণাচলতো কিবা বানপানী হৈছে বোলে ডাঙৰ বানপানী। মানুহ এইবিলাকৰ বহুত অসুবিধা হৈছে। মানে কিবা ই অ হয়। সবিলাকৰ মানে বহুত হেৰি হৈছে অৰুণাচলতে
উম তাতে মানে মই দেখা পাইছো গাড়ী মটৰ মানে উটুৱাই লৈ গৈছে। একেবাৰে একদম যেন ধুমুহাৰ যি তাণ্ডৱ, সেই তাণ্ডৱ চলোৱা বুলি ক'ব পাৰি মানে। পূৰা ভয়ংকৰ মানে আমি মানে বাতৰি দেখা পায়ে ভয় লাগিছে।
ভয় লাগিছে একদম ভয়ংকৰ মান। অৰুণাচলত তোমাৰ একদম ভয়ানক। গুপ লৈছে মানে।
উম উম। তাকেইটো।
এতিয়া
গতিকে মানে এই বানপানীৰ কবলত কোৱা।
বানপানী এতিয়া মানে তোমাৰ হেৰি হৈছে এতিয়া তোমাৰ মানে কি বুলি কয় এইটো এতিয়া কিন্তু কম হৈছে মথাউৰি বিলাক বনাই আছে। ে মানে অ'। বহুত ভাল কাম কৰিছে কিন্তু আমাৰ জলসম্পদ বুলি জলসম্পদ ন জলসিঞ্চন বুলি কয়‌ বিভাগটো সেই ভাল কাম কৰি আছে।
অঁ, হয়, হয়। গড় কাপ্তানি বিভাগেও মানে মথাউৰিবিলাক নিৰ্মাণ কৰিছে।
হয়।
উম। মানে ব ব বান পানীৰ কবলত মানে এ যিসকল লোকে ভোগে মানে এই সমস্যা ত, তেওঁলোকেহে ইয়াৰ দুখ দুৰ্দশা আহ মানে বুজি পায় মানে এতিয়া যোনে নুবোগে নহয় সিহঁত মানে বুজি নাপাব যে বানপানী ক'বলৈ এখন ঘৰত
হয় কিছুমানে ভাল পাই। মানে বানপানী হলে মানে ফুৰিব মানে কিন্তু সিহঁতে বুজি নাপাই যি সাধাৰণ মানুহৰ কিমান কষ্ট হয়।
তাকেইতো, আৰু মই কি ভাবো জানে আমাৰ বিশেষকৈ এতিয়া ইয়াৰ পৰা হাত খাৰিবৰ কাৰণে আমাৰ চৰকাৰ প্ৰশাসনেকে আমি জগৰীয়া কৰিলেই নহ'ব আমি মানে ৰাইজ বিলাকো সচেতন হ'ব লাগে। এতিয়া ধৰা আমাৰ মহানগৰীখনৰ কথাই কওঁ যদি মানুহবোৰে কগৰ জোঁথৰ নলা নৰ্দমাতে পেলাই। তে পানী কৰ'ৰ পৰা ওলাই যাব সেইটো আৰু কৈ, মানে চৰকাৰ প্ৰশাসনক দোষ দি লাভ নাই কাৰণ চৰকাৰ প্ৰশাসনেতো পেলাব দিয় নাই। মানুহবোৰৰ মানে আহ নিজে এইবোৰ কৰি লোৱা সমস্যা
হয় হয় হয় আৰু তাত মানে কি তোমাৰ হেৰি হৈছে তোমাৰ দহ জাগ বিলাকতো এতিয়া গুৱাহাটীত, তোমাৰ টাউন এইবলাকত এই পানী বিলাক যাব নোৱাৰে।
উম, হয় হয়।
এইবিলাক দহজগাত পুতি পুতি হেৰি কৰিছে।
উম। তাকেই দ, তেতিয়াহ'লে বন্ধু তোমাৰ লগত আজি আলোচনা কৰি ভাল লাগিল নিশ্চয়
আমি আৰু পাছত আলোচনা কৰিম ভালদৰে, ইয়াৰ বিষয়ে। আজি ইয় ইমানতে সামৰণি ম আৰু উম, ঠিক আছে ধন্যবাদ। অ'।